হেল্ল অঁ কওক এতিয়া?
ক'ত গুচি গ'লাগে? তেন্তে ভ ভইচ চইচ নাই যে?
তাকে মাতো নাইকিয়া হৈ গল কেলেই জানো?
ইয়াতে মানে তুমি কত কথা মিছিত নাই।
ওপৰত আছো ওপৰত।
ওপৰত কেলে গৈছা?
এ গোটা পাতিব নোৱাৰি মানুহ ইমান আছে নহয় দেখিছা নাই।
অ ঠিকে আছে বাৰু নহয় ভইচতটো নাইকিয়া হৈ গ'ল তোমাৰ এইটো কেঞ্চেলেই হৈ গ'ল চাগে সেইডোখৰ।
কেঞ্চেল হৈ গলা আওটো উপায় নাই, উম। কওক বাকী কওক।
আমি সাংস্কৃতিক জগতক পাতি আছিলি নে কি কৈ
অঁ, ফুৰিবলৈ যোৱা কথা পাতি আছিলো!
হেল্ল', অঁ কি বুলি কয় তোমাৰ হেৰি হেটুৱে মানে আমাৰ অসম বহুত জেগা আছে, ফুৰো বুলি কলে তাকে ভাবিছো কি হয়।
অঁ
এতিয়া গৰম দিনত তোমাৰ নামচাই চাই হওক বা মানে অৰুণাচল চাইদটোত হওক বা শ্বিলং,
অৰুণাচললে গ'লে কিমান পইচা পৰিব বাও?
বিচ যে এখন লৈজন লৈ গলে। এই নিজে যদি গাড়ী চাৰি লৈ যোৱা নিজৰ গাড়ী লৈ গলে তুমি দচ বাৰ হাজাৰ মান টকা লৈ হেফলে যদি যোৱা দুটা ফেমিলি গলে সিহঁতেতো নিব। ত মিলি পেলাই তোমাৰ দচ বাৰ হাজাৰ মান টকাত
অঁ, টেভেল এজেঞ্চি, টেভেল এজেঞ্চিৰ ট্ৰেভেল এজেঞ্চী লগত ট্ৰেভেল এজেঞ্চিৰ লগত কৰিলে লাভ হয় নে, এনেই নিজে কৰিলে লাভ হয়?
যে গলে লাভ।
অহ
ট্ৰেভেল তোমাৰ যদি গাড়ী চাৰী লোৱা ব্যৱস্থা থাকে বেছিহে পৰেগে
এনেই তাত খোৱা বোৱা কৰিলে কিমান পইচা যায় বাও, খোৱা-বোৱা মান কৰিলে,
খোৱা বোৱা নো কি আৰু আমাৰ নগাওঁৰ যিটো তেনে আৰু অসমত যেনেকুৱা তেনেকুৱাই অৰুণাচল অসমত নপৰে, নৰ্মেল সেইটোৱে আৰু খোৱা বোৱা তুমি কি খাইছা কি নাখাইছা সেইটোৰ ওপৰত ডিপেণ্ড কৰিব, কেনেকুৱা ধৰণৰ খাদ্য খায় নৰ্মেল খাদ্য খালে কম পৰিব যদি চাই ফ্ৰিকে খাবলে য সেইটো একছলি নিজক ডিপেণ্ড কৰে গম
সেইটোয়ে মানে ফুৰিবলে গ'লে তো ফু ফুৰিবলে গ'লে তো এনে চাবলৈ আও, খোৱা বাহিয়ে নো কি আছে নো, হেগিটাইটো বেছি ভাল না
সেইটোৱেই সেইটো হয় বাউ অ সেইটো হয় কি হয় চাওচোন, কম কৈছে ঠাণ্ডা বেলা তেও হেল্ল'
অ', শুনি আছো। মাতটো গৈছে নাই মোলে ভালকে বাউ অ', মাতটো গৈছে নাই ভালকে?
অ', মাতটো গৈছে, সি ক'ত সোমাই থাকে নো?
এ, মই সোমাই থাকা নাই মই ওপৰত আছো অ'। ওপত মানে এ, ফাষ্ট ফ্লৰ।
অ', ফাষ্ট ফ্লৰত আছাগে অহ, ন' তুমি মানটো নাইকিয়া হৈ গলা মই বোলো ক'ত গলাগে বোলো কিবা ইমাৰ্জেন ছিট বেলো নাইকিয়াই হল ব লাগে। পামিচন আছে। যি দুজনক তুমি এৰি থৈ গৈছিলা সেই দুজনে আছে অ', তাৰ পাছত আৰু কি পাতি আছিলো? তাপা আমাৰ এতিয়া বৰ্ত
খোৱা বোৱা কথা ফুৰিবলে গৈছে। এ, ওচৰতে এনেকুৱা কোনবা ভাল জেগা আছে নি ক'বাত? যাবলগীয়া যাব পৰা যোৰহাটৰ পৰা ধৰি গোটেই শিৱ আ, হেই শিৱসাগৰ
আৰু যোৰহাটত দুখনকে এতিয়া নতুনকে, পাৰ্ক খুলিছে নহয়, এখন চৰাচ উদ্যান বুলি খুলিছে এখন লাচিত বৰফুকনৰ কিবা এখন যে মই চৰাজলে গৈছো লাচিত, তলে মই যোৱা নাই আজিলেকে যাম যাম ভাবি আছো। এই চৰাজখন মানে তোমাৰ এনে কুৱা এখন জেগা নহয় মই ক'লো এই কুশল কোঁৱৰক যে ফাঁচি যে দিছিলে।
অ', অ', অ'।
যেতিয়া ফাঁচি দিছিলে ইংৰাজে কুশল কোৱৰক। ত' সেই কুশল কোঁৱৰক ফাঁচি দিয়া প্লেচটোৰ পৰা আৰম্ভ কৰি কোনটো জেলত ৰাখিছিলে সেই গোটেই বস্তুখিনি চৰাজত আছে। আৰু ইমান এটা ডাঙৰ এৰিয়া তুমি তাত গৈ পেলে যদি দিনটো বহি থাকা মানে তোমাৰ ৰিলেক্স ৰিলেক্স হ'ব কাৰণে একদম বেষ্ট অফ দা ৱাল আও।
এ, লোকেশ্যনটো ক'ত আছে বাউ চাৰাজৰ
লোকেচনটো হৈ গল তোমাক বৰভেটা বুলি কয় জেগাকণ আ, যদি তোমাকো' ক'বলে যাওঁ তোমাৰ আ, জি এম চি এইচ খন পাৰ হৈ গ'লা গোলাঘাট জি এম জেম জেম এম চি এইচ। পাৰ হৈ গৈ, অ'। জে এম চি এইচখন পাৰ হৈ গৈ তোমাৰ এখন অভাৰ ব্ৰিজ পাবা।
অ'।
অভাৰ ব্ৰিজখন পাৰ হৈ গৈ পেলাই অভাৰ ব্ৰিজখিন পাম নামি মানে তললে নামি পেলাই তোমাৰ ডাঙৰ চাৰ্কুল এটা আছে। বহুত ডাঙৰ চাৰ্কুল আৰু সেই চাৰ্কুল তোৰ পাল লেফট চাইডে গ'লে দেখিবাই চৰাজ বুলি আছ
তাতে তাতে ৰেছ-ৰেষ্টুৰেনটো আছে নেকি তাত?
তাৰ ভিতৰত নাই মে বি চাগে হ'বগে ভৱিষ্যতে। ৰেষ্টুৰেণ্ট ভিতৰত নাই।
অ', এতিয়া নাই মানে,। এতিয়া এতি-এতিয়া মানে চাবলগীয়া জেগাহে আছে তাত।
হা।
এনে যোৰহাট টাউ, যোৰহাট টাউনৰ পৰা কিমান দূৰ বা এয়া-এয়াৰপৰ্টৰ ফালে যাব লাগ নেকি? হেল্ল?
অ', জি এম চি এইচৰ ফল ফালে চিধা গুচি যাব লাগে আৰু। এইপেলে এয়াৰপৰ্টো যাবগে পাৰিব।
আ, অ, অ', হ'লে বেছি দূৰ নহয়।
সেইসনলে যাব পাৰি ভাল জেগা টাইম। বেছি দূৰ টাইম স্পেড কৰিব কাৰণে ধুনীয়া জেগা আৰু
উম।
তাতক অ, ফুকননৰ এখন খুলিছে সেই মই যোৱা নাই এখন যাবই লাগিব।
অ'। লাচিত টো টো সেইটো ভাল হ'ব ন'। সেইটো ভাল লাগ
এইখিনি আৰু কথা খিনি। অ', ৰাচি এ, অ, ঠিকে গৈয়ে আহিবা তাৰ পাছ অ', গৈ আহিবা গৈ আহিবা তাৰপা এনেই
উম।
তুমি ক' ক'ৰলে গৈছা?
যোৰহাটৰ মই আপোনাৰ ক'ত গৈছো আৰু এনেইতো বেলেগ কামতে যোৱা হয় এনেই তেনেকে যোৱা নাই। এই দেৰগাঁৱত থকা এইখন কি আছিলে? কিবা এখন যে আছিলে এইখন ডেগাঁওৰ কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰত যে এখন আছে পাৰ্ক এখন।
কোনফালে কোনফালে গৈছে?
এনেইতো মই ধৰক হস্পিতেল লাইনতে গৈছো। বাকী বেলেগ কামত যোৱা নাই উম কলাক্ষেত্ৰ গৈছো তাৰপিছত মানে এইটো চা ছাইন্স মিউজিয়াম গৈছো তাৰপিছত আপোনাৰ তাৰকা গৃহৰ এইবোৰে গৈছো আ বলেগ নাই যোৱা।
গোট মিজামে তিতাবৰ
তিতাবৰ আৰু সেই তাৰাকাগৃহ যে আছে তাত।
অ অ ঠিকে আছে হেৰি নহয় তুমি হেৰিলে গৈছা ন নাই কি বুলি কয় এই গল্ফ বুলি যে আছে গল্ফলৈ গৈছা নাই?
গল্ফ যোৱা নাই তাতে কি পাই বাও?
হেল্ল,
অ', এনে শুনিছো বাৰু।
অ তুমি হেৰি কৰা চোন গগুলত চাৰ্চ কৰি চাবা চোন ধুনীয়া জেগা খালি বহুত ভিতৰোৱা জেগা তাৰ মোটামুটি হেৰি আ কুন
এনেকুৱা এ হেৰি আপোনাৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত যে এটা বনাইছিলে যে এইটো কি আছিলে প্ৰাগটো এইটো বনাইছিলে যে ৰেষ্টুৰেণ্ট নিচিনা যে খাব ক'ব পাৰিছে গৈ পেলাই।
এই ৰবা নামটো মনলৈ অহা নাই ঘপকে সুধিলে কেতিয়াবা?
এইটো অ এইটো যে পাৰ্টি চাৰ্টি যে কৰিব পাৰি যে গৈ পেলাই পিকনিক চিকনিক। দে খাব পাৰি ব্ৰহ্মপুত্ৰ পাৰত এ ৰিচেণ্ট ছোৱালীজনী মৰিছিলে তাতে।
অ গম পাইছো গম পাইছো এই জে বি কলেজৰ।
অ এইটো এইটো চবে কয় ভাল বুলে। জেগাতো যাবলৈ বোলে চাবলৈ ভাল।
এই ভাল বম্মল লেতেৰা স এইবিলাক পিকনিক প্লিছ হয়। খাবলগীয়া জেগা নহয় মানে। সেইটো পিকনিক স্পট হয়, ক'বলৈ গ'লে মানে।
এই চাবগে তো পাৰিব নয় ন, ৰে-ৰেষ্টুৰেণ্টটো আছে তাত খাবলৈ কৰিবলেটো ভাল বুলি কৈছে।
আছে যাব ভাল কয় কিন্তু মই খায় কিন্তু আৰু এটা জেগা মোৰ চবতকে ভাল লাগে য'ত যিটো মানে এৰিয়া য'ত ফেৰি চেৰি যে আছে, সেই এৰিয়াটো ভাল লাগে আকৌ দেই। আ'?
সেইটো ভাল নেকি তাত?
এইটো মানে, এক চোৱেলি খাৱলৈ কিবা কৰিবলৈ নহয়, এনে ফুৰিবলৈ যাবলৈ বা এনেই তুমি চাবলৈ যাবা ইমান ভিৰ ভাৰ হৈ থাকে মানুহ আহে। যায়, আকৌ ফ্ৰেৰী কাৰণে ৰখি থাকে, দোকানো বহুত আছে বালি চালি থকা জেগা। ব্ৰহ্মপুত্ৰৰ মানে একদম মানে কিবা এটা ভাল লাগে আৰু। ঠাণ্ডা হাৱা।
এনেই মোৰ এইবোৰতো, এইবোৰ ঠিক আছে এনেই কাজিৰঙা চাইডে ভাল লাগে সেইটো, কাজিৰঙা চাইডেও যাব মনতটা আছিলে ভাল লাগে।
অৰ্কিডলৈ গৈছে ন, অৰ্কিড?
যোৱা নাই মই তাতে, এইটো যাব লাগিছিলে এবাৰ।
এই এইটো এটা কাম কৰিবা আমি দুটা এনেকে টাইম মিলাই পেলাই চুটি টুটি মিলাই এদিন অৰ্কিডৰ ফালে যাম ওলাবা।
অ', সেইটো আপুনি গৈছে নেকি বা তাতে?
মই এবাৰ গৈছিলোঁ অৰ্কিডলে, অকিড যাম ওলাবা। যিখন অখিল গগৈয়ে খোলিছিলে।
হা'?
অখিল গগৈয়ে যে খুলিছিলে!
অ', অ'।
অ', তাৰপা এদিন আহিম এনে ফুৰি আহিম ওলাবা, মানুহ জীৱনটোনো কি আৰু আজি জীয়াই আছোঁ ফুৰি কৰি জীৱনটো পাৰ কৰিব লাগে, যিমান দিন জীয়াই থাকিম আৰু।
সেইটোৱেটো।
সেইটোৱে, মানুহৰ জীৱনতো দুদিনীয়া ন'। সেইটোৱে, মানুহৰ জীৱনতো দুদিনীয়া। তোমাৰ আজি আছোঁ কাইলে নাই ত' থকা দিনকেইটা হাঁহি ফুৰ্তিৰে বিন্দাছ লাইফটো পাৰ কৰিব লাগে।
ফা-ফাৰ্মেচিত আছে নে বাৰু, দুটা আছে নেকি ক'ত আছে অকলে আছে নেকি?
নাই, নাই, নাই, নাই মই অকলেহে বহি আছোঁ। গ'ল উঠি, নাই।
উম।
সেয়াই আৰু কাহিনী জীৱন স্তৰী।
তাকেটো ঠিকে আছেটো সিহঁতেও ফুৰিবলৈ যাব লাগে, খাবলৈ যাব লাগে সেইটোৱে।
ঠিকে আছে এতিয়া, তোমাৰ আহি আছে পূজা। আহ, তোমাৰ এতিয়া জুন জুলাই এই জুলাই আগষ্টৰ পিছত এতিয়া পূজা ষ্টাৰ্টিং হ'ব পূজা আহিব দুৰ্গা পূজা তাৰপিছত ফাৰ্ষ্টত গণেশ পূজা আহিব। গণেশ পূজাৰ দুৰ্গা পূজা, দূৰ্গা পূজাৰ পিছত তোমাৰ
এইবাৰ আপোনাৰ ৰিচেণ্ট দুৰ্গা, দুৰ্গা পূজাত দুৰ্গা পূজাত প্লেনিং কি আছে?
দুৰ্গা পূজাত প্লেনিং বুলিবলে মোৰ একো নাই, তোমাৰ কি আৰু ঘপকে য'ত ত'ত যোৱা হয়, ফেমিলি প্লেনিং হওঁক কিবা হওঁক। লগা-লগা আৰু। মোৰ কোনো প্লেনিং লৈ পেলাই জীৱনটো আগ নেবাঢ়ো মানে, ঘপকে বোলে আজি আমুক যাওঁ, যদি মোৰ টাইম মিলি যায় বোলে সময় সুবিধা মিলি গ'ল ঠিক আছে।
মানে তেনেকে যোৱাই ভাল মানে এনেই প্লেনিং কৰি থাকিতো কাম নাই না।
প্লেনিং কৰি থাকি লাভ নাই, সেইটোৱে।
যাব লাগে, খাব লাগে, এনজয় কৰিব লাগে লাইফ।
অ'
সেইটোৱে।
সেইটোৱে। বাকী হেৰি কামত লাগি আছে নে কি? কামত লাগি আছা তু?
হয়
হেল্ল
সেইটোৱে, কাম কম আছে বোলে আজি এতিয়া যাম ওলাই। এতিয়া ওলাই যাব লাগিব কামত।
উম'
হেল্ল' উম' শুনি আছা? শুনি আছে? অ' মই বোলো শুনা নাই
শুনি আছোঁ, শুনি আছোঁ, ঠিক আছে দিয়া তেন্তে মইয়ো কামত লাগো।
অ' ঠিক আছে হ'ব তেতিয়া অ'।